হেল্ল', অ', কি কৰি আছা?
অ', এনে আছিলো, তুমি কি কৰি আছা?
অ', মই চব্জি বনাই আছোঁ।
হয় নেকি?
অ'।
উম', অ'।
এ, আৰু এইটো তোমাৰ শ্ব চাই আছোঁ, তোমাৰ টিভি চাই চাই কাম কৰি আছোঁ আৰু।
কি? শ্ব মানে কি শ্ব চাই আছা?
তোমাৰ এইটো কি নাম আছিল, লাভ ষ্টৰি হয় এটা ডাকৈট। ডাকৈট চাই আছোঁ, হেল্ল'।
হা?
ডাকৈইট মুভি চাই আছোঁ, লভ ষ্টৰি হয় এটা। হেল্ল'।
হেল্ল'।
অ', ডাকৈইট দা লাভ ষ্টৰি, লাভ ষ্টৰি মুভি ডাকৈইট। দা লাভ ষ্টৰি, অ', এইটোৱেই লাভ ষ্টৰি মুভি। তোমাৰ, অ' তুমি চোৱা নে, লাভ ষ্টৰি মুভি কেইটা?
অ', চাওঁ, চাওঁ।
অ', অ'। লাভষ্টৰি তোমাক কি চাউথ ইণ্ডিয়ান মুভি কেইটা ভাল লাগে, হলিউড নে বলিউড?
উম', তোমাৰ হলিউড বো
অ'। হলিউড কিটাইয়ে চোৱা তুমি, বেছিকৈ কোনটো মুভি ভাল লাগে তোমাক? ফেভৰেট মুভি তোমাৰ?
আছে বহুত ভাল লাগে, এটা বুলি নহয় বহুত কেইটা ভাল লাগে।
হয়, হয়, আৰু ফেভৰেট তোমাৰ এইটো কেৰেক্টাৰ আছে ন', কোনোবা তোমাৰ।
আছে।
তোমাৰ ফেভৰেট কোন হয়, হিৰো?
অ'।
হা, হা? হেল্ল'।
অ' টাইগাৰচব ভাল লাগে ন?
অ', ভাল লাগে।
অ', আৰু কোন কোন ভাল লাগে তোমাক, অ' মোক ভাল লাগে আৰু কোন কোন ভাল লাগে তোমাক?
আৰু ভাল লাগে, তোমাৰ বহুত কেইটা আছে, কাবিৰ সিং।
অ', কাবীৰ সিং।
উম'।
কবিৰ সিং টো এটা মুভিয়ে দেখোন।
হা হা?
কবিৰ সিং এইটো মুভি নহয়?
অ', অ'।
অ', চাইছানে?
উম, চাইছোঁ।
অ'।
তোমাৰ এইটো কেদাৰনাথ, কেদাৰনাথ মুভি আছে, চোৱা নাই কেদাৰনাথ।
অ', মুভি আছে অ', এইটোও চাইছোঁ অ', বহুত ভাল লাগে এইটো।
উম।
অ', তুমি গৈছাঁ নে কতিয়াবা কেদাৰনাথ এনে।
উম।
কেদাৰনাথ গৈছা নে, কেতিয়াবা এনে?
নাই, নাই, যোৱা নাই।
অ', যোৱা নাই।
তুমি গৈছা?
ময়ো নাই যোৱা, যাম বুলি ভাবিছোঁ কেতিয়াবা।
উম, মই যাম বুলি ভাবিছোঁ কেতিয়াবা। ম কি কৰ চাও কেতিয়া যাব পাৰো। মানে আজি ক'ত যাম বুলি ভাবিছা তুমি?
গুৱাহাটীৰ বাহিৰত ক'ত ক'ত গৈছা?
হেল্ল'।
অ', গুৱাহাটীৰ বাহিৰত ক'ত ক'ত গৈছা তুমি?
গুৱাহাটীৰ বাহিৰত তোমাৰ এইটো ধ ধুবুৰী গৈছোঁ।
অ', ধুবুৰী।
তোমাৰ ৱেষ্ট বেংগল।
ৱেষ্ট বেংগল আৰু।
তাৰপিছত তোমাৰ উ আৰু ক'ত বা গৈছিলো তোমাৰ ৰ'বা। বিহাৰ গৈছোঁ।
অ', বিহাৰ গৈছা।
আহ।
অ', হয় নি।
এইকেইটাই এই এইবো
অ'। মই বৰ্তমান যোৱা নাই ক'তো মই গুৱাহাটীৰ বাহিৰত তোমাৰ ইয়াতে নগাঁও ছগাঁও গৈছোঁ আৰু। অসমতে ঘূৰিছো আৰু অ', আৰু মেঘালয় অ', মেঘালয় গৈছোঁ আৰু এইখিনিয়ে আৰু বেছি ঘূৰা নাই মই।
মলো ময়ো গৈছোঁ ৰবা।
অ'।
অ'।
আৰু ক'ত গৈছা তুমি?
আৰু তোমাৰ মই এইটো কি নাম আছিল? নামটো মনত পৰা নাই ৰ'বা এ বগা মাটি এ ৰং কি নাম আছিল বগা মাটি না।
লালমাটি।
অ', লাল মাটি লাল মাটি নহয় বগা মাটি না কি এনেকাই নাম আছিল। আৰু ভূটান গৈছোঁ।
ভূটান ভূটান মই গৈছিলোঁ, ভূটান গৈছোঁ।
অ', অৰুণাচল গৈছোঁ।
অৰুণাচল অৰুণাচল
অ', যোৱা নাই নেকি?
ভূটান গৈছোঁ কিন্তু।
অ', ভুটান গৈছা অ'।
আজি ক'ত যাম বুলি ভাবিছা ফুৰিব? হেল্ল'। হেল্ল'।
ল'গত গৈছোঁ।
অ', শুনা পাই কি?
অ', গত গৈছিলে অ', মোৰ অলপ নেটৱৰ্ক বিয়া হৈ আছিল মানে।
অ', বোলো আজি ক'ত যাম বুলি ভাবিছ ফুৰিব?
আজি মই তোমাৰ ইয়াতে কি নাম আছিল এ গণেশগুৰি যাম।
আহ আচ্ছা কি মানে এনে ফুৰিব নে কিবা শ্বপিং কৰিব? শ্বপিং কৰিব। অ', কাৰ লগত ফ্ৰেণ্ড লগত ন ফেমিলি লগত?
অ', তোমাৰ ফ্ৰেণ্ডৰ লগতে যাম মই।
অ', আচ্ছা।
অ', তুমি যাবানে আজি ক'ত বা ফুৰিব?
আজি নাযাওঁ ৰ'বা মানে মোৰ জ্বৰ হৈ আছে ন অলপ।
অ', অলপ জ্বৰ হৈ আছে নেকি, আহ মেডিচিন খালানে? মেডিচিন খালা?
অ', মেডিচিন খাইছোঁ।
অ', অলপ ভাল পাইছে কি কোৱা নাই অ'?
উম।
অলপ এক্সাৰচাইজ চাৰচাইজ কৰিবা তুমি গম প না গাটো তেতিয়া অলপ ভাল লাগিব।
এক্সাৰচাইজ কৰি আছোঁ, এক্সাৰচাইজ কৰিব লাগিব।
অ', মানে পুচাপ পুলাপ মাৰ নাই তুমি ঘৰত থাকিলে? অ', কিমান কিমান মাৰা?
মাৰো তোমাৰ টেইন টেন।
অ', হয় নেকি?
উম।
আ অ'।
তুমি কিমানকে মাৰা?
মই তোমাৰ থাৰ্টি থাৰ্টি প্লাছ এইটো পোলাপ মাৰো আৰু ফিফটি প্লাছ পূচাপ মাৰো। ন'ন ষ্টপ মানে অ'।
অ', ঠিকে আছে। তোমাৰ তোমাৰ এনে কি ফেভৰেট কাৰ কি হয়?
হা?
তোমাৰ ফেভৰেট কাৰ?
ফেভৰেট কাৰ মোৰ ফেভাৰেট কাৰ তোমাৰ এই ফৰচুনাৰ।
হা?
ফৰ্চুনাৰ।
ফৰ্চুনাৰ।
অ', তোমাক ভাল লাগে না ফৰ্চুনাৰ?
আৰু?
আৰু তোমাৰ এ কি নাম আছে। এই বি এমডব্লু বি এমডব্লু মৰ্চিডিছ। এইকেইটা ভাল লাগে অ'।
আৰু বাইকৰ ভিতৰত?
বাইকৰ ভিতৰত তোমাৰ ড'মিনাৰ ড'মিনাৰ হৈ গ'ল হিমালয়ে হৈ গ'ল। হিমালয়তো আৰু মজা লাগে বেছিকে মজা লাগে হিমালয়। অ'।
আনে কেতিয়াবা চলাইছে না।
উম চলোৱা নাই চলাইছোঁ চলাইছোঁ।
অ'।
বুলেট ভাল লাগে নে নাই বুলেট।
অ', বুলেট ভাল লাগে বুলেট হৈ গ'ল তোমাৰ হানটাৰ হৈ গ'ল।
অ'।
অ', এইকেইটা ভাল লাগে ফেভৰেট গাড়ী মানে অ'। আৰু স্কুটি কোন কোন স্কুটি এটা তোমাৰ ভাল ফেভৰেট।
স্কুটি তোমাৰ সেইটো এক্টিভা তাৰপিছত তোমাৰ উম এণ্টক।
এণ্ট্ৰক অ'।
এ, তোমাৰ প্লাজ নে কিবা আছিল যে এইটো সেইটোৱে, অ', প্লাজে। এইবোৰে ভাল লাগে প্ৰায়।
হয়, হয়।
সেইবোৰে ভাল লাগে। কি ভাই কি কৰি আ ঘ
লগৰৰ ঘৰত আছা নেকি তুমি, এতিয়া লগৰৰ ঘৰত আছা নেকি?
বুজি পোৱা নাই।
লগৰৰ ঘৰত আছা নেকি? ফ্ৰেণ্ডৰ ঘৰত, অ'। সেইকাৰণে মাত ওলাই আছিল, বেকগ্ৰাউণ্ডৰ পৰা।
কি, কি, কি ক'লা?
বেকগ্ৰাউণ্ডৰ পৰা মাত লাই আছিল সেইকৰণে কৈ আছোঁ, অ'।
উম, এতিয়া আহিছে নেকি?
অ', এতিয়া নাই আহা।
দিয়ক পোৱা কি মানে হা?
অ', কোৱা।
বোলো, কেতিয়া যাবা ফুৰিব আজি?
ফুৰিব আজি মই তোমাৰ চাৰিটা মানত।
চাৰিটা ন'। আচ্ছা, আৰু আহিবা কেতিয়া ঘৰত?
মই তোমাৰ ৰাতি আহিম, দহটা মানত আহিম।
আ, ৰাতি দহটা আচ্ছা, নিজৰ গাড়ীত যাবাানে, মানে গাড়ীত যাবি বেলেগ।
অ', বেলেগ গাড়ীত যাম।
বেলেগ গাড়ীত আচ্ছা।
অ', ভাড়া কৰি যাম গাড়ীটো, নহ'লে কেব চেব, ৰেপিডত যাম আৰু। এ, মানে মোৰ গাড়ীটো বেয়া হৈছে আজি, সেইকাৰণে।
মানে কি, কি খাবা তাতে?
তাতে তোমাৰ ম'ম', চাওমিন এইকেইটাই খাম আৰু কিবা কিবি, যি ভাল বস্তু। টো পাম, এইটোয়ে খাম আৰু।
অ' হয়। ফাষ্ট ফুডটো, চব ফাষ্ট ফুডেই ভাল লাগে মোক ক'ব যালে।
কিমান জনে যাব আজি?
মই তোমাৰ, পাঁচজনমান যাম।
পাঁচজনমান?
অঁ।
আচ্ছা।
অঁ।
আৰু তোমাৰ কি আছিলে? ঘৰ মানে, দেৰিকে আহিলেটো ঘৰত একো নকয়।
অ', অ', একো নকয়, কৈয়ে যাম ঘৰৰ পৰা।
আচ্ছা ঘৰত কৈ যাব ন'?
অ', কৈ নাজালে আকৌ গালি পাৰিব ঘৰত। মা দেউতাই, আহ তোমাক এনে গালি পাৰে নে ঘৰত?
অ', দেৰিকে আহিলে অ'।
অ', সিহঁতৰো টেনশ্যন থাকে না সেই কাৰণে গাালি পাৰে।
উম, উম, দিয়া হ'ব দিয়া তেনেহ'লে।
ঠিক আছে তোমালোক, ভাল লাগিল কথা পাতি।
অ', অ', ঠিক আছে, উম।